হেল্ল'।
কি কৰিছা?
এইয়া এনে আছো।
অ' ভাত খালা।
ভাত খালো তোমালোকে?
খালো দিয়া কি দি খালা।
আজি তোমাৰ দালি বনালোঁ তাৰপাছত তোমাৰ তিয়হ আলু এনেক নেক চয়াবিন মিলাই ভাজি বনালোঁ আৰু ডিম আমলেট কৰিলোঁ। সেয়াই তোমালোকে।
আমাৰ দালি ভাত আৰু তোমাৰ কঠালৰ গুটি এয়াই কি খাবানো গৰমত।
সেইটোৱেইটো ইমান গৰম পৰিছে তোমাৰ ন।
সেইটোয়ে ইমান ক'তো যোৱা নাই নেকি এনে ফুৰিব কৰিবলৈ
যোৱা হোৱা নাই বাৰু তোমাৰ যাম বুলি ভাবিছিলো আৰু তাতে তোমাৰ কাইলৈ দেওবাৰ নহয়। কালি এনেই তোমাৰ টাউনৰ ফালে ওলাই যাম বুলি ভাবিছোঁ আৰু।
অ' টাউনৰ ফালে যাবা কিন্তু টাউনত দেখোন বহুত গৰম দিব কালি কেনেকে যাবা হেই ইমান গৰমত টাউন।
সেইটোতো হয় বাৰু তোমাৰ গৰমটো হয় কিন্তু হ'লেও মানে আকৌ অলপ দেৰিকৈ যাম আৰু তোমাৰ ধৰা। বহুত সোনকালে গ'লে ধৰাচোন তোমাৰ গৰমটো বেছি লাগে ৰ'দটো বেছি থাকেতো দিনৰ ভাগত। তোমাৰ মানে অকমান দেৰিকো সেইটো সেইটো সন্ধিয়া সময়ত যাম স সন্ধিয়া সময়ত গ'লে তোমাৰ তেতিয়া অকমান ধৰ আগমানে। বতাহ চতাহ লাগিব, এনেকে ভালো লাগিব, এনেই যাম বুলি ভাবিছোঁ আৰু তুমি পিছে কলৈ ক'বালৈ গৈছানে?
মই যোৱা হোৱাই নাই জানানে। ইমান গৰম আকৌ মই তেনেকে কলেজো বন্ধ দিয়া নাই যে।
সেইকাৰনে মানে মোৰ যোৱা হোৱা নাই, মোৰ বোলো কলেজতো বন্ধ দিলে যাম চাগে, আকৌ এনেকুৱা। কলেজৰ বন্ধও নিদিয়ে নহয় এতিয়া, ধেৰ কিবা কিবি কৰিব দিছে জানানে প্ৰেক্টিকেল চেক তেতিয়া,
সেইটোৱেইটো, নহয় গৈয়ে ন।
সেইটোৱে কেনেকে কৰিম কোৱা আৰু তাৰ ওপৰত লাইট ডালো গৈ থাকে, ইমান লাইট কাটে। একো কৰিবই নোৱাৰো মানে।
লাইট লাইটটো কাটিয়ে থাকে, তোমাৰ বাৰে বাৰে লাইট কাটিয়ে থাকে। লাইট একে ঢেৰ কাটে তোমাৰ। নাথাকেই। কাটে কাটে লাইট কাটিয়ে থাকে তোমাৰ, লাইট নাথাকেই। আজি তোমাৰ অকমান বৰষুণ আহিছে ছিলে, বতৰটো বেয়া হৈছিলে, তেতিয়া তোমাৰ লাইট মানে কাটিয়ে দিলে। তাৰপাছত তোমাৰ এতিয়া বাৰু আছে, কিন্তু আকৌ অকণমান পাছতে তোমাৰ বৰ অক অকণমান বৰষুণ আহিলে, লাইটটো কাটিয়ে দিয়ে তোমাৰ।
অ', অলপ আগতে তোমাৰ ধুমুহা আহিছিলে নেকি ন? কি হ'ল বা ধুমুহাটো!
আহিছিলে, তোমাৰ আমাৰ ইয়াত বাৰু অকণমান কমেই, বেছি তোমাৰ ইফালে ধেমাজি ছাইডে বেছি হৈছে তোমাৰ।
সেইপিনে বেছি হৈছে।
সেইপিনে বেছি হৈছে তোমাৰ, ইয়াত বাৰু আমাৰ ইয়াত বাৰু ইমান নাই। ইয়াত তোমাৰ কমেই বাৰু ইমান মানে বেছি বেছি ধুমুহা নাই কিন্তু হ'লেও বতাহ আৰু আহিছে, বৰষুণটো আছে বাৰু ইমান বেছি নহয় আৰু
এনেও আজিকালি চাবাচোন বতৰ মহিমা ধৰিবই নোৱাৰি, কোন সময়ত কি হৈ যায় ন?
সেইটোৱেইতো তোমাৰ তৎক্ষণাতে তোমাৰ ঢেৰেকণী, বিজুলী, বৰষুণ তৎক্ষ খনাতে তোমাৰ ৰ'দ দিব, ৰ'দ দিলে একে তোমাৰ ইমানে জুইছে ৰ'দ দিয়ে, তোমাৰ একেবাৰে গৰমত থাকিবই নোৱাৰি।
তাকে আৰু দেখিছানে নাই? অৰুণাচলত, আৰু কৰ'বাত, কৰ'বাত লেণ্ডশ্লাইড হৈছে। পাহাৰ ভাঙি পৰিছে ন কেনেকে, এইকাৰণে দেখোন ফুৰিব যাবলৈ ভয়ে লাগে এনেকুৱাকে।
সেইটোয়েইটো, তোমাৰ যতে-ত'তে পাহাৰ ভাঙি পৰিছে তোমাৰ।
নিউজ দেখিছাই চাগে ন? কোনোবা কোনোবা জেগাত যে পানী হৈছে, তাৰপিছত তোমাৰ পাহাৰ ভাঙি পৰিছে আৰু যে মানুহ যে পানীত ফচি গৈছে। এনেও চাবাচোন আৰু কিছুমান মানুহ এনেকুৱা এতিয়া পানী ইমান বাঢ়িছে, আকৌ সিহঁতে গৈ পেলাই আকৌ পানীতে
অ', সেইটোৱেইটো, সেইটোৱেইটো। তোমাৰ এতিয়া ইমান পানী মা বাৰিষা কালত এতিয়াতো পানীটো এনেও বেছি হয়। সেইবিলাক জেগালৈ যাবই নালাগে। তোমাৰ।
সেইটোয়েতো কিন্তু মানুহগালে কি চাবা? একেবাৰে মোবাইল লৈ ভিডিঅ' বনাব গৈ পেলাই
অ'। সেইটোৱেইটো, সিহঁতে আৰু বেছি মানে হেৰি কৰিবলৈ যায়। ইমান আৰু তাত পানীৰ মাজত যাবলগীয়া কথাই নাই, কাৰণ ইমান বৰষুণ, ইমান বাৰিষা, এতিয়া বান পানী আহে, কেওফালে বানপানী-বানপানী হৈ থাকে তোমাৰ। তাতে আৰু তোমাৰ আৰু বানপানী দেখি, কিছুমানে আকৌ বানপানী দেখাবলৈ যাওঁতেই মৰিব। তোমাৰ ভিডিঅ' বনাবলৈ গৈ পেলাই তোমাৰ।
মই তাকে হেৰিলৈ যাম বুলি ভাবিছিলোঁ দেই, তোমাৰ। এ শ্বিলং যাম বুলি ভাবিছোঁ। ছিলো কিন্তু, মানে সেইখন দেখোন হেৰি-চেৰি দেখি দেখোন একে যাবলৈ মনেই নোযোৱা হ'ল।
সেইটো কাৰণেতো, ভয়ো বাৰু। তোমাৰ যাবলৈ যাবলৈ মানে ভয়ো লাগে কাৰণ কিয় তোমাৰ যেতিয়া তেতিয়া বৰষুণটো আহি যায় ন? তোমাৰ যেতিয়া তেতিয়া তোমাৰ বৰষুণটো আহি যায়, আৰু তোমাৰ মানে য'তে ততে পাহাৰ চাহাৰ খহি পৰি আছে। সেইটো কাৰণে ভয়ো হয় বাৰু, যাবলৈ কৰিবলৈ।
তাকেতো মই আমাৰ মেনেই মানে হেৰি, এতিয়াতো আমি বোলো, আমাৰ বোলে আমাৰতো কলেজ চলেজ বন্ধ নিদিয়েই। ত' মানে মই ভাবিলো কৰবাত যাও নেকি? কিন্তু, বততো চাই এনেকুৱা লাগিছে এতিয়া কোনোবা সময়ত ধুমুহাই আহিযায়, কোনোবা সময়ত কিবাহে আহি যায়। এতিয়া কেনেকে যাম কোৱা? আৰু ইমান পাহাৰ হেৰি হৈছে, ঘৰততো ভয় কৰে ন? যাবলৈতো তেনেকে নিদিয়ে।
নিদিয়ে সেইটোৱে, তুমি অলপ মানে চাই চিতি পেলাই দেৰিকৈ যোৱাই ভাল হ'ব। কাৰণ, মানে এতিয়া বতৰৰ কথা কোনো ধৰিব নোৱাৰি ন?
অ আৰু এতিয়া পাহাৰ ভাঙিও পৰিছে আকৌ ন?
পৰিছে পৰিছে আৰু তোমাৰ বহুত জেগাত একে তোমাৰ এই ধেমাজি গোটেই গাঁওখন এনেকৈ তোমাৰ উটুৱাই নিলে তাতেই মানে বানপানী হ'ল। চব ঘৰ দুৱাৰ তোমাৰ চব উটি গৈছে টো বানপানীত তোমাৰ। তুমি মোবাইলত পাইছা চাগৈ একে গোটেই তোমাৰ উঠি গৈছিলে যে।
পাইছো পাইছো মোবাইলত কিয় হেৰি ব্ৰিজ-চিজো ভাঙিছে ন তোমাৰ।
অ', সেইটোয়ে ব্ৰিজ- চিজ চব ভাঙি কৰি তোমাৰ স্কুল চি স্কুল উটুৱাই নি তোমাৰ মানে একোৱেই নাই মানে আৰু। চব মানে কেনেকুৱা হৈ গৈছে সেয়া সেইবিলাক দেখিলে আকৌ ভয়ো লাগে।
সেইটোৱেই টো এতিয়া জানো আৰু কি হয় ন?
সেইটোৱেই ম‌ই মানে সেই ওচৰতে ক'ৰবাত যোৱাই ভাল আৰু।
উচৰত নো কত যাবা কোৱা উ দেখোন যাবলৈ মনেই নাযায় ওচৰত এখন জেগা দেখিয়ে থাকো।
সেইটো সেইটো হয়। তোমাৰ মানে এতিয়া গ'লেও মানে তোমাৰ মানে কি হ'ব পানীৰ জেগালৈ যাব যোৱাবলৈ নহ'ব মানে পানী জেগাবিলাক এৰিয়াবিলাক মানে ভয় এতিয়া ভয় এইটো কাৰণে সেইটো কাৰণে পানীবিলাক। ক'ত যাবলৈ নহ'ব এনেই ধৰা মানে ভাল তেনেকুৱা পাহাৰ চাহাৰ নথকা তেনেকুৱা জেগালৈ যাব পৰা যায় তেনেকুৱা ক জেগালৈনো ক'ত যাবা তুমি আৰু
কিন্তু আকৌ দেখোন পাহাৰ পানী থকা বা পাহাৰ থকা জেগাত গ'লেহে ভাল লাগে। এনেই দেখোন ভালেই নালাগে গৰম দিনত হয় নহয় কোৱা তুমি।
সেইটোৱেই সেইটোৱেই তোমাৰ গৰমত আকৌ সেইবিলাক জেগাহে তোমাৰ ভাল লাগে শ্বিলং হওক অৰুণাচল হওক। সেইবিলাক জেগাহে তোমাৰ গৰমৰ কাৰণে ভাল আকৌ।
অ', আকৌ সেয়া নগলে দেখোন এনেকুৱা লাগে এই কি ফুৰিছো ন সেইকাৰণে এইকাৰণে মোৰ পুৰা ফুৰা হোৱাই নাই দেখোন।
সেইটোৱে আৰু গুৱাহাটী তুমি কি যাবা গোটেই গৰম।
উম গুৱাহাটীতো ক'বই নালাগে গৰমৰ বাঁহ গোটেই গুৱাহাটীখন। এনেই আৰু চাবচোন এতিয়া বতৰ হেৰি হেৰি চেঞ্জ বতৰতটো এতিয়া বহুত চেঞ্জ হৈ আছে ন। এবাৰ বৰষুণ এবাৰ ৰ'দ। বেমাৰ হৈছে জানানে বহুত মানুহৰ জ্বৰ জ্বৰ হৈছে এইটো
বহুত মানে বেমাৰ হৈছে তোমাৰ মানে কি হয় ৰাতিপুৱা হ'লে বৰষুণ তোমাৰ দিব ৰাতি বৰষুণটো দিব তাৰপিছত তোমাৰ আকৌ দুপৰীয়ালৈ তোমাৰ আকৌ মানে বহুত ৰ'দ দি দিয়ে এনেকুৱা ৰ'দ দি দিয়ে তোমাৰ মানে সেয়া ৰ'দকে তুমি
অ, ৰ'দত একে তুমি একে থাকিবই নোৱাৰা গৰমত একে থাকিবই নোৱাৰে তেনেকুৱাকে ৰ'দ দি দিয়ে। আকৌ তোমাৰ ৰাতিপুৱা হোৱাৰ লগে লগে বৰষুণ যাক দি দিব আৰু।
আকৌ চাবাচোন আ আকৌ কি হয় ৰাতিপুৱা যদি ৰ'দ দিছে দিছে গে ৰাতিকে ধুমুহা বতাহ বোলে।
অহ ৰাতি আকৌ ধুমুহা বতাহ তোমাৰ মানে কিবা মানে বতৰৰ মহিমা আজিকালি মানে ধৰিবই নোৱাৰে মানে।
বৰতৰ মহিমা বহুত বেয়া হৈছে জানানে আৰু বেমাৰ আজাৰ হ'ব ধৰিছে এই বতৰ মহিমাৰ কাৰণে।
হৈছে বহুত মানুহৰ হৈছে বেমাৰ তোমাৰ বহুত মানুহৰটো জ্বৰ চৰ্দি এনেকুৱা হৈছে সেয়াটো ভালেই নোহোৱা হৈছে জ্বৰ চৰ্দি এইবিলাক মানুহৰ ভালেই নোহোৱা হৈছে।
অ, তোমাৰ সাত দিন আঠ দিন এমাহলৈকে থাকে আকৌ সেইটো বেমাৰ। মোক কি কৈছে মানুহজনে বোলে এই ক'ৰবাত গ'লে ন মাক্ক চাচ মাৰি যাবা বোলে আজিকালি বতৰ মৰিমা এনেকুৱা হৈছে।
অহ, অহ, আৰু তোমাৰ মানে এনেকুৱা হৈছে জ্বৰটো ভাইৰাছ জ্বৰ তোমাৰ মানে বেলেগৰ হৈ থাকে মানে গ'লে কৰিলে আকৌ মানে তোমাৰো হৈ যাব তেনেকুৱা ধৰণৰ ভাইৰাছ হয় ন জ্বৰটো। তোমাৰ মানে আজিকালি জ্বৰ তো মানে কাৰোবাৰ হ'লেও মানে খবৰ কৰিব যাবলৈ বেয়া মানে তোমাৰ জানোচা আকৌ তোমাৰো হৈ যায় তেনেকুৱা হৈ হোৱাৰ কাৰণে যাবলৈ ভয়।
আজিকালি জ্বৰ বোৰ বেলেগ হৈছে আজিকালি বেমাৰ বোৰ এনেকুৱা হৈছে, বতৰ বতৰ চেঞ্চ হোৱা লগে লগে বেমাৰ ধৰে মানুহৰ আকৌ এনেকুৱা হৈছে ভাইৰাছ যেনেকে, মানে সেইটো মানুহে যদি সেইটো মানুহক চুই দিয়ে যদি বেমাৰ হৈ যায় মানে এতিয়া কৰিব কি আৰু এনেকুৱাই গৰম দিয়ে এনে সেই গৰম প্ৰথমবাৰ প্ৰথম তোমাৰ যেতিয়া গৰম সোমাইছিলে কিমান গৰমেই নাছিলে ন প্ৰথম? এতিয়া এনেকৈয় গৰম দি আছে।
সেইটোৱে এনেকুৱা মানে তোমাৰ কি হয় ৰাতিপুৱা যে বৰষুণ জাক দি দিয়ে তাৰপিছত তোমাৰ ৰ'দ টো দি দিয়ে তেতিয়া তোমাৰ মানে বেছি গৰম উঠাই দিয়ে। ৰ'দটো মানে বৰষুণ যাক পৰাৰ লগে লগে পানী হৈ যায় তাৰপিছত আকৌ ৰ'দ দিয়কে ৰ'দত একেবাৰে পানীখিনি শুকাই একে মানে কিবা এটা বেলেগ গৰম মাৰি দিয়ে মানে মানুহে একে থাকিব নোৱাৰা কৰি দিয়ে কেনেকুৱা গৰম কৰি দিয়ে মানে মানুহক একেবাৰে, সেইটো কাৰণে অশান্তি লাগে একেবাৰে থাকিবৰ কাৰণে দিনটো।
সেইটোৱেটো মোৰ যে ইমান একেবাৰে অশান্তি লাগে জানা? ৰাতিপুৱা কলেজ জানো থাকে হেৰিও থাকে এপিনে আকৌ তোমাৰ হেৰি লগো যাব লাগে। যেনেকুৱা কাৰা ৰ'দ দিয়ে বাপৰে কি ক'বা জানে কাৰা ৰ'দডালে মানে কি নিজকে কিবা লাগি যায় একে।
সঁচাকে একেবাৰে মানে অশান্তি লগা হৈছে আৰু কেতিয়ানো গৰম দিনটো যাই, গৰম দিনটো
আকৌ ঠাণ্ডা দিন আহিলেও চাবাচোন ঠাণ্ডা দিনটো বোলো কেতিয়া যায় ঠাণ্ডা দিনটো কেতিয়া যায়।
অ, তে ঠাণ্ডা দিনতো আকৌ তেনেকুৱা হয় অ, ঠাণ্ডা দিন কেতিয়া যায় কেতিয়া যায় তেনেকুৱা লাগে আকৌ, গৰম দিনটো আহে গৰম দিনটো আহক এনেকুৱা হয় কিন্তু আকৌ গৰম দিনটো অহাৰ পাছত একে অশান্তি লাগি যায় যে কেতিয়া যায় কেতিয়া যায় লাগে ন?
সেইটো কিন্তু বতাহৰ দিনো ভাল লাগে দেই কিন্তু আকৌ বতাহৰ দিনত কি হ'ব এই ধূলি চুলিবোৰ উৰে যে সেইগাল মুখে চুকে সোমাই চৰ্দি বেমাৰ যোন বিলাক মানুহ চাইনাজ আছে সেইবিলাকতো ক'বই নালাগে ধূলি চুলি কিবা আকৌ চুলিও ফাতে, বতাহৰ দিনত কিন্তু বতাহৰ দিনতটো আকৌ ভাল লাগে।
বতাহ মাৰি আছে যে। সেইটোৱে। তোমাৰ একে বতাহ মানে কি হয় এই আগত ফাগুন চ'তত বহুত বতাহ হয়, একে বতাহতে মানুহে থাকি বই নোৱাৰে কিন্তু আজিকালি আগৰ নিচিনা নাই, বতাহ চতাহ ইমান নবলা হ'ল। মানে কিবা আজিকালি প্ৰকৃতিও নিয়মবিলাক সলাই দিলে। তাকে আজিকালি নাজানে আক প্ৰকৃতি অ' প্ৰকৃতিও মানে নিয়মবিলাক সলাই দিলে মানে, সেইটো কাৰণে আজিকালি মানে কিবা হ'লে আৰু। ধৰিব নোৱাৰে মানে সেই তেনেকুৱা হৈ গ'ল। এতিয়া তোমাৰ গৰম দিনত ক'ৰবাত যাম বুলি ভাবিলে তোমাৰ মন নবঢ়ে দেখোন। সেইটোৱে, পাৰিবা তুমি মানে বতৰ চিটুৱেশ্যনটো চাই পেলাই যাব লাগিব আৰু মানে
কিন্তু আজিকালি দেখা নাই তোমাৰ বতৰ হেৰিটো চাই গলেও দেখোন বতৰ হেৰিটো ধৰিবই নোৱাৰে।
অ' সেইটোওঁ হয়।
ৰোৱা এতিয়া বোলে ৰ'দ দি আছে। পিছত বোলে আমি শ্বিলংগৈ পাইছো বোলে তাত অ' বৰষুণ বোলে ধুমুহা বতাহ।
অ' তাতো তেনেকুৱাও হয়, তাতো আৰু বৰষুণটো তোমাৰ তাত অকণ অকণকৈ বৰষুণটো তোমাৰ থাকেই বাৰু নথকা নহয় বাৰু।
কিন্তু হ'লেও মানে কেনেকুৱা এতিয়া সেয়াবিলাক একম পাহাৰীয়া জেগা ন' এইবিলাক যদি লেণ্ড্লাইডাই হৈ যায়, তাতে দেখোন থাকি যাব লাগিব। ঘৰ আছে ইয়াত, তাত আছোঁ আমি।
বা, সেইটো কাৰণেতো ভয় লগা হৈছে তোমাৰ ফুৰিব কৰিব যাবলৈ এতিয়া সিফালে।
সেইটোৱেটো মই ভাবিছোঁ তাকে কি কো জানো, কি নকৰো।
সেইটোৱে, বাৰু তুমি আহিবা ইফালে এইফালে বহুত দিন হ'ল অহাই নাই, আমি কথা পাতিম দিয়া।
যাম যাম। এই তোমাৰ ফুৰিব যোৱা কথালৈকে যাব আছে ৰ'বা মই তাকে মানে প্লেন এটা ভাবিছিলো ত শ্বিলং নহ'লে টাৱাং য়ে যাও‌ নেকি, নহ'লে তোমাৰ ডিমাহাছাওকে যাওঁ নেকি ক'ৰবাত তাত। যাও বুলিটো মানে লেন্ডচ্লাইদটো মানে
ঠিক আছে বাৰু তুমি তেনেহ'লে আহিবা ন'?
অ' ঠিক আছে, তোমাৰ কাইলৈ তেন্তে মই ফোন কৰিম ন' আবেলি?
ঠিক আছে হ'ব দিয়া।
দিয়া দিয়া ঠিক আছে।